কি কৰিছা?
মই এনেই বহি আছো গাড়ীৰ ওপৰত বহি।
অহ চাহ খালা?
চাহ খালো, তুমি?
অ ময়ো খালো।
কি কি লগ চাহৰ লগত কি আছিলে?
চাহৰ লগত বিস্কুট গাখীৰ চাহ।
অ এই গাখীৰ চাহ হলেতো একো নালাগে আৰু সুদা হলেও চলি যায়।
উম সেইটোৱে তো।
তাকেইতো। এই আমি ইণ্টাৰ্ণশ্বিপ কৰিব আহিছো।
অ হয় নেকি? ভালেই দিয়া।
খবৰ ভালেই?
উম খবৰ ভালেই, তোমাৰ?
ভালেই ভালেই।
অঁ পঢ়াশুনা কেনেকুৱা চলিছে?
পঢ়াশুনা ঠিকেই চলি আছে এ আহা বছৰ খতম হ'ব আৰু।
অ আহ ডিগ্ৰী কৰি আছা ন?
অ ডিগ্ৰী কৰিয়ে আছে।
অ।
তুমিতো নাৰ্চিং জইন কৰিলা ন?
মানে উন কৰিছিল কৰিছো নাৰ্ছিঙো তাৰপা ডিগ্ৰীও কৰিছো, দুটাও কৰি আছো আৰু, অ। এতিয়া কি কৰো জানো তাকে ভাবিছো আৰু। নাই, এইবাৰ মানে মোৰ লাষ্ট ছেম।
অ', লাষ্ট চেম নেকি?
অ'।
অ। নাই আকৌ বিজনেচ বিজনেছে কৰিব পৰা যায়।
অ', বিজনেছ কৰিব পৰা যায় বাৰু। কিন্তু, বিজনেচ কৰিব হ'লেও মানে পাৰ্টনাৰশ্বিপত কৰিব লাগিব ন?
সেইটো অ'।
ত' অকলেতো কৰিব পৰা নায
এতিয়া যদি এনেকে মিলে, তেনেহ'লেতো পাৰ্টনাৰশ্বিপ হৈ যাব না। এতিয়া ধৰি লোৱা তুমি থাকিলা, মই থাকিলোঁ আৰু দুজন মান ল'লো। তেনেকে ইনভেষ্টও কৰিলে মানে হ'ব। অ'।
ভাবিছো ৰ'বা তাকে, কি কৰোঁ এতিয়া?
লাফু খেতিটোও কৰিব পৰা যায়, মাছৰুম।
অ', পাৰা যায় বাৰু।
সেইটোতো বেছি কষ্টও নাই আৰু খৰচো ইমান নাই।
অ'। তুমি, তুমি জানা মানে সেইটো কৰিবলে?
অ', সেইটো কৰিব জানো মই। চাই থৈ দিছোঁ।
অ', অ'। ভালেই দেখোন তেতিয়াহ'লে।
অ', নহ'লে গাহৰি ফাৰ্ম এখন খুলিব পাৰোঁ মিলি।
অ হ, গাহৰি ফাৰ্মো খুলিব পৰা যায় বাৰু বহুত লাভ থাকে ন তাতে?
তাকেইেতো। খোৱা-বোৱাত কষ্ট নহ'ব না আমাৰ এইফালেতো আছেই আৰু।
অ', অ', অ'। আৰু গাহৰিটো দেখোন বহুত মানে এয়া কচু এইবোৰহে খাই নেকি ন?
অ', এইবিলাকে খাব।
অ', ভালেই হ'ব। দুটা তিন অ নে পাঁচটা মান এনেকা সৰু সৰু পোৱাল লী আনি ল'লেইতো পিছলেতো ডাঙৰ হৈ যাব ডাঙৰ কৰি সিহঁতাকেতাকে মানে ভালকে হেৰি, নে ভালকে যত্ন কৰি পেলাই তেনেকে আৰু হ'ব নহয় ন? তেনেকে অ'।
ধৰি লোৱা পাঁচটাৰ পৰা পিছত দচটা হ'ব, দচটাৰ পৰা বিছটা হ'ব। তেনেকেইটো প্ৰফিট হ'বগৈ।
সেইটোৱেতো। ব'লা নহ'লবা আমিও মানে তেনেকাই কিবা এটা কৰো আ। এয়া পইচা কেইটামান জমা কৰি।
অ'।
এনেকে পাৰা যায় কিনিবলে কাৰণে গাহৰি পোৱালী। কিন্
অ'।
ইফেলে নাপায় নহয় সেনেকোৱা। তোমালোকৰ ফালে পাই নেকি?
আমাৰ ফালে পায়।
অ', তেতিয়াহ'লে তোমালোকৰ তাতেই, কন্টেক কৰিব লাগিব। তোমাকেই মানে কন্টেক কৰিব লাগিব তেতিয়াহ'লে।
উম।
হেল্ল'।
অ'।
তেতিয়াহ'লে সেইটোকে কৰিব লাগিব আমি। অঁ অঁ আৰু এটা পোৱালিৰ দাম এনেই কিমান মানকে পৰেনো?
তোমাৰ পঁচিছশ তিনিহাজাৰ মান হ'ব। মানে বস্তু চাই দাম, ধৰি লোৱা, কিছূ বিভিন্ন ধৰণৰ হ'ব মানে জাত তিনা কিবা, কিবা মুখ দীঘল, নাক দীঘল কিবা কিবি এনেকা থাকে না। ত' এইবিলাকৰ দাম অঁ কিছুমান দীঘলীয়া থাকে, কিছুমান এনেকা থাকে মানে। সেইকাৰণে মানে সেইটোত, সেইবিলাক চাই দাম হয়।
অ' আচ্ছা।
আৰু যোনটো ভাল সঁচ সেইটোয়েটো ল'ব লাগিব না, তেতিয়াহে ভাল হ'ব। যি তি লৈটো লাভ নাই।
উম, পৰা যায় তেতিয়া হ'লে ভাল বস্তুয়েই ল'ব লাগিব।
অঁ এনেকে মানে ধৰি লোৱা ধৰি লোৱা তোমাৰ এইটো, গাওঁত নো গাওঁত তো পোহিব নিদিব, এনেকা এক্সট্ৰা অলপ জেগা আছে তাতে ধুনীয়াকে ফাৰ্ম এখন বনাই,
অঁ গাঁৱত তো বাৰু, ক'ত পুহিব দিব, অঁহ।
প্ৰথম বাঁহেৰে বনাই, তাৰপিছত যেতিয়া আৰু ধৰি লোৱা প্ৰফিট হ'ব নিজৰ, যোনবিলাক আমি ইনভেষ্ট কৰিম, সেইবিলাক আহিব। তাৰ তাৰপিছত যোনবিলাক আমাৰ, প্ৰফিট হ'ব সেইবিলাকে দি আকৌ ঘৰটো ধৰি লোৱা ঢালাই মাৰিলো,
অঁ আৰু মানে গাঁৱৰ পৰা, যে মানুহ নথকা ঘৰৰ মানে মানুহ নথকা জেগাত বনাব লাগিব। কাৰণ মানে বহুত গোন্ধ ওলায় ন'। তাৰ পৰা অঁহ,
সেইটোয়েটো। সেইকাৰণে কৈছো, যোনটো আমাৰ প্ৰফিত হ'ব সেইটো দি ধৰি লোৱা, আমি আৰু আমাৰ বিজনেছটো আৰু আগবঢ়াই গৈ থাকিব পাৰিম।
অঁ
আমাৰ যোনখিনি আমি যোনখিনি ইনভেষ্ট কৰিম সেইখিনি ৰাখি থ'ম। পিছত যোনখিনি প্ৰফিট হৈ থাকিব সেই খিনি আৰু হেৰি কৰি থাকিম।
উম উম পাৰা যায় বাৰু তেনেকে। তেতিয়াহ'লে মই তোমালোকৰ তালে যাম। তাৰপৰা এনেকুৱা, পোৱালি ছোৱালী চাই পেলাই ধৰা মইতো ইমান ভালকে নাজানো, তুমিহে জানিবা। ত'হ ভালকে চাই মেলি আৰু ল'ব লাগিব কেইটামান।
তাকেইতো অঁ দুজনে মিলি কেনে ধৰিলোৱা আৰু দুইজন মানৰ আমি কণ্টেক্ট কথা পাতিম সিতৰ লগত মিলি লৈ ধৰি লোৱা এ তাকো কম। সিনতৌ সিনতেওঁ ইনভেষ্ট কৰিব টো, চ'বে সমানে সমানে কৰিম তো আৰু চবে সমানে সমানে ভাগ হ'ব। ধুনীয়াকে হেৰি আমাৰ বিজনেচটো আগবঢ়াই লৈ যাম।
উম।
সেইটোও কৰিব পৰা যায়, লাভ ও তোমাৰ আৰু আছে তেনেকে বহুত আছে।
আৰু মাছৰুমটোত' বাৰু অলপমান লাভ আছে, নোহোৱা নহয়।
সেইটোতো আৰু একো বেছি ধৰি লোৱা তোমাৰ কষ্টও নাই।
উম, আৰু কিবা আনিব লাগে নেকি ন'? মাছৰু মানে মাছৰুমৰ কাৰণে?
অঁ সেইটো পেকেট পাই।
অঁ আমাৰ মানে ঘৰৰ ওচৰত, তে মানুহ এজনীয়ে কৰিছিল মানে তেতিয়া মই গম পাইছো আৰু কিবা এটা আনিব লাগে তা ৰপা আকৌ খেৰ বোলে কাটিব, অ।
কাটিব লাগে কাটি লৈ তুমি সিজাব লাগিব সিজাই লৈ এনে কে হেৰি কৰি পানীটো হেৰি কৰি আকৌ মানে তোমাৰ প্লাষ্টিক ডাঙৰ ডাঙৰ প্লাষ্টিক কিনিব লাগিব প্লাষ্টিক
ওলোমাই থৈ দিব
অঁ ধৰি লোৱা বাঁহৰে এনেকে দাং কাটি লৈ পেলাই তাত এনেকে ওলমাই ওলমাই বান্ধি বান্ধি ওলমাই ওলমাই থৈ দিব লাগিব তাত মাজত গুটি কেইটা দিব লাগিব।
উম উম। ভালেই হ'ব বাৰু তেনেকে কৰিলেও। তুমি মানে চব জানা ন?
অঁ শিকি থোৱা আছে আৰু।
অ অ
নহলে ধৰি লোৱা তুমি আৰু মই এখন দোকানো খুলিব পাৰো এনেকে চাহ ঘুগনি পকৰি পৰঠা কিবা কিবি এনেকুৱা।
অঁ।
সেইটো এটা বিজনেছেই না।
উম উম সৰু সুৰাকে হলেও, উম পাৰা যায়। এতিয়া ধৰা মানে পইচা কেইটামান লাগিব আৰু হাতত আৰু সেইবোৰো
অঁ সেইবিলাকটো কৰিব লাগিব। সেইটো উলিয়াব লাগিব আৰু মেকআপ কৰিব লাগিব এতিয়া কিবা পাবলৈতো কিবা কৰিবই লাগিব।
অঁ সেইটোৱেতো। ভাবি চাও ৰবা কিনো কোনটো কৰো এতিয়া গোটেই কেইটাতো বাৰু যোন কেইটা কৈছা ভালেই কৈছা বাৰু।
অঁ আৰু তুমি ভাবা তোমাৰ ফালৰ পৰা কিবা হ'ব পাৰে।
সেইবোৰে আৰু মইতো তাকে ভাবি আছিলো তেনেকৈ কিবা এটা কৰোঁ মানে পাৰ্টনাৰশ্বিপৰ লগতে যদি কৰিব পাৰো ভালে অকলেটো ক'ত কৰিব পাৰিম ন ইমানবোৰ। ধৰা এতিয়া যদি গাহৰি এটা কিনিব গলেওটো কিমান দাম মানে এটা গাহৰিৰ। এটাতেতো নহব নহয় কেইবাটাও কিনিব লাগিব কিনিলে মানে।
অঁ।
আৰু এতিয়া আমি পঢ়ি আছো পঢ়ি থকাৰ মাজতোনো আমাক এতিয়া ইমান মানে পইচানো কৰপৰা পাম, অঁ সেইটোতো। এতিয়াতো এতিয়া ঘৰৰ পৰাই ল'ব লাগিব ধৰা। ইনভেষ্ট কৰিব হলে মানে ত' সেইটো কাৰণে আকৌ এইটো দোকানখন যদি খোলো দোকানখনতো ভালেই হ'ব।
উম দোকানখনতো তোমাৰ ধৰি লোৱা এটা টাইম দিব লাগিব দোকানখনত। এতিয়া প পঢ়ি আছা পঢ়াটো ধৰি লোৱা আগবেলা আগবেলা দুটা তিনিটালৈকে পঢ়াটো হৈ যাব। তাৰ পিছবেলা ধৰি লোৱা আহ সন্ধিয়া সন্ধিয়া এইটো বিক্ৰী হব আৰু।
উম এনেতো সন্ধিয়াই দোকানখন খোলে ন তেনেকুৱা দোকানতো ন সন্ধিয়া সময়তে ধৰা আবেলিৰ পৰা মানে চাৰিটা পাঁচটামানৰ পৰাই ষ্টাৰ্ট কৰি দিব লাগে আৰু।
উম।
ধৰি লোৱা বেছি দেৰি নহয় আঠট মানলৈকে হলেও হৈ যায়। আঠটা চাৰে আঠটা উম তাৰপিছত আকৌ নিজৰ কামটো নিজে কৰিলে চোন আগতেটো পঢ়া যিয়ে থাকে যি নাই
তেনেকে কৰিলেও হয় বাৰু। বাকী ভাত পানী?
ভাত পানী খায় বৈয়ে আহিছো।
অহ, অ অহ, হয় নেকি?
আকৌ ঘৰত ভালেই চবৰে?
উম ঘৰত চবৰে ভালেই, তোমালোকৰ ভাল নহয়?
অঁ ভালে ভালে।
অহ।
এই ন নদী আছিলে নহয় ন তোমালোকৰ ওচৰত?
অঁ নদী এখন আছিলে বাৰু।
অ বাঢ়িছে নেকি পানী চানী নদীৰ পানী?
উম নদী পানী বাঢ়ি আছে এইকেইদিন বহুত।
যাব লাগিব এবাৰ পিকনিক খাবলৈ কেতিয়াবা সেইফালে।
অঁ আহিবা আহিবা, এনেতো পিকনিক প্লেচে হয় ন সেইটো।
অঁ এইটোতো পিকনিক প্লেচে হয়।
উম। আহিবা।
উম।
বহুত ভাল লাগে একদম, জানুৱাৰী দিনাখনতো পোৰা একদম থাৰ্টি ফাৰ্ষ্ট দিনাখন আৰু জানুৱাৰীৰ দিনাখন মানে ইমান মানুহ আহে নহয়!
অঁ।
মানে পিকনিক খাবলে জেগাই নাতে।
অ ইমানেই মানুহ অঁ, মই মই এবাৰ গৈছিলো জানুৱাৰী মাহতে।
অঁ।
তেতিয়া মানে জাগাই নাই মানে আমি ক'ত খাইছোগৈ আগত যায় লৈ।
অঁ আমি ওচৰবোৰেই নেপাওঁ খাবলে কাৰণে।
ইমানে মানুহ হয় মানে।
সেইটোক
তুমি আহিছা তুমি কবলৈ পাৰিলা হয়, তুমি নাই কোৱা আৰু মোক।
অঁ তেতিয়া পাহৰি গলো মানে, নহ নহলে লগ ধৰিলো হয়।
অঁ ওচৰতে আমাৰ ঘৰ মানে নদীৰ পৰা।
আঠটা?
খবৰ দিব লাগিছিলে তুমি মোক। অঁ এবাৰ আহিলে মানে খবৰ দিবা দিয়া।
অঁ। সেইটোৱেহে।
কি আৰু কলেজতো এতিয়া ছাগে বন্ধই ন?
অঁ কলেজতো বন্ধ মানে এতিয়া ইণ্টাৰ্ণশ্বিপ কৰিব লাগে যে।
অঁ অহ হ'ব দিয়া তেতিয়া হলে তুমি কৰা।
অঁ ঠিক আছে হ'ব।
অহ।
তই বোলে চেণ্ডেল কিনিবি?